অ', শুনিছো শুনিছোঁ- শুনিছোঁ।
হয়। ভালে আছা?
অ', ভালে, ভালেই তোমাৰ ভালনে?
হয় মোৰো ভাল ।
হয়- হয়, এই কি কৰি আছা ।
আছিলোঁ এই অ, খোৱা বস্তু বনাবৰ কাৰণে আহিছিলোঁ এতিয়া।
তাকে- তাকে মইও তোমাৰ এই অলপ বিহুৰ বিষয়ে চাই আছিলো । আ তাকে ভাবিলো আজি অলপ বিহুৰ বিষয়ে আলোচনা কৰো নেকি।
হয়-হয় নিশ্চয় একেবাৰে ভাল টপিক এটা বাছি লৈছা দেই তুমি, মানে বিহু যিহেতু আমাৰ অসমৰ জাতীয় উৎসৱ হয় অসমৰ সকলো জাতি জনগোষ্ঠীয়ে আনন্দৰে এই বিহু উৎসৱটো উদযাপন কৰে সকলোৱ পালন কৰে আ একো ভা ভেদ ভাৱ নোহোৱাকৈ । নোহোৱাকে তেওঁ তুমি এইটো বহুত ভাল বিষয়ে বাছি লৈছা দেই।
ঠিক কৈছা ঠিকে কৈছা বাৰু, বিহু কেৱল উৎসৱ নহয় ই তোমাৰ অসমৰ সংস্কৃতি ঐতিহ্য আৰু জী জীৱন ধাৰাৰ প্ৰতীক। ই তোমাৰ অসমীয়াৰ পৰিচয়। তোমাৰ অসমৰ সংস্কৃতিৰ পৰিচয়, হয়। হয়, বাকী যিহেতু অসমৰ তোমাৰ মূলত তিনিটা বিহু আছে আমাৰ, আ তোমাৰ বহাগ বিহু, কাতি বিহু আৰু মাঘ বিহু, তোমাৰ বাৰু কোনটো বিহু অতিকৈ প্ৰিয় ।
মোৰ বহাগ বিহুটো অতিকৈ প্ৰিয়, কাৰণ মানে বহাগ বিহুটো যিটো এটা আনন্দ উলাহেৰে পালন কৰা হয় আ য'ত মানে ডেকা গাভৰু সকলোৱে মিলি পিনে আনন্দৰে বিহু নৃত্য পৰিৱেশন কৰে আ হুঁচৰি গাই ঘৰে-ঘৰে গৈ পিনে এইবোৰ মানে এই বস্তু এইবোৰ গোটেইবোৰ দেখি মানে এই পৰিৱেশটো দেখি মোৰ বহুতেই ভাল লাগে আৰু গোটেই বহাগ মাহ বহাগ মাহটোৱে এটা আনন্দৰ পৰিৱেশেৰে মানে প্ৰফুল্লিত হৈ থাকে, এ গোটেই মাহটো ইফালে সিফালে ৰজন জনাই থাকে বিহুৰ নৃত্যৰে বিহুৰ গীতেৰে আনন্দৰে সকলো যুৱক যুৱতীৰ মনবোৰ মানে আনন্দৰে ভৰপূৰ হৈ থাকে নহয়নে বাৰু আৰু এই বিহুটোক যিহেতু ৰঙালী বিহু বুলিও কোৱা হয় এই বিহুটোৱে সকলো অসম। অসমীয়া অ', মানুহৰ মাজত আহ ৰঙেৰে ভৰ মানুহৰ জীৱন মানে ৰঙেৰে ভৰপূৰ গঢ়ি তোৰে যাৰ ফলত আৰু এই বিহুটো অসমীয়া নৱবৰ্ষৰ আহ মানে আৰম্ভ আৰম্ভণিত পালন কৰা হয় আৰু এই অ' ৰঙালী বিহুটোত বা বহাগ বিহুত বিহুৰ সময়ত যেতিয়া আহ আমি দেখা পাই থাকো বহু কেইখন অ', সাংস্কৃতিক অনুষ্ঠানো আয়োজিত হয় য'ত আহ বিভিন্ন আহ গায়ক হওঁক বা গায়িকা হয় আহি পিনে বিহু গীত পৰিবেশন কৰে। আৰু আমাৰ অসমীয়া অ', সৰু ল'ৰা-ছোৱালী বিলাকে আহ বা ডাঙৰ যুৱক যুৱক যুৱক-যুৱতী সকলে বিহু নৃত্য পৰিবেশন কৰে ধুনীয়াকৈ হু হুচৰি পৰিবেশন কৰে এইবো চাই মানে মোৰ বহুতে ভাল ভাল লাগে সেইবাবে মোৰ এই বিহুটো আটাইতকৈ প্ৰিয়। তোমাৰ কোনটো বিহু বিহু মানে প্ৰিয় বুলি কোৱা তুমি?
অ'। মোৰ বহাগ বিহুতটো ভালেই লাগে তুমি যিহেতু ক'লাই এই যে বহাগ বিহু গোটেই মাহটো ৰ ৰং কৰতে আমাৰ আমাৰ ৰং ৰং কৰোতে যায় আৰুু আমাৰ যিহেতু ৰঙালী বিহু বুলি কোৱা হয়। মান কিন্তু, কিন্তু তো মই মানে মই মাঘ বিহুতটো অতিকে বেছি ভাল পাওঁ যিহেতু মাঘ বিহুত আমি তোমাৰ উৰুকাৰ দিনাখন আমি একেলগে মেগি মেজি বা ভেলাঘৰৰ সাজি পেলাই আমি তাৰ তলতে ভোজ ভাত খাওঁ। তোমাৰ আম-আমি আৰু আৰু মানে এক বিশেষ মানে আনন্দময় পৰিৱেশ। মানে সেই দিনটো মানে পাহৰিব নোৱাৰি মানে। সেইদিনাখন যি উ তোমাৰ আমাৰ যিহেতু পৰম্পৰা অনুসৰি মানুহে জেওৰা চুৰ কৰিবলৈ যায় বা হাঁহ চুৰ কৰিবলৈ যায় এইবোৰো মানে এক মানে উল্লেখযোগ উল্লেখযোগ্য মানে বস্তুটো মানে সেইবোৰ মানে একদম মনোৰঞ্জন দিয়া মন মানে আনন্দ উল্লাস দিয়ে মানে। আৰু তোমাৰ হয় মানে আৰু মাঘ বিহুত আমি তোমাৰ তেনেকে আগদিনা এখন অৰু কা যায় আকৌ পিছদিনাখন ৰাতিপুৱাই আমি গা পা ধুই মেজি জ্বলাওঁ তাতে আমি অ', সেৱা কৰো যে আমাৰ আমাৰ মানে জীৱনটো ভাল হওঁক বা আমি তেনেকে হেৰি সেৱা কৰো আমি সেৱা লওঁ যিহেতু মেজিৰ ওচৰত মেজিৰ জুই ওচৰত। আমি নিজে হেৱা লও তো আৰু আমি যি তাৰপিছত যিহু তো আমি চিৰা দৈ জলপান এইবোৰ খাওঁ বা পিঠা পনা এইবোৰ নানান ধৰণৰ বস্তু খাওঁ ত আমি ভোগ কৰিবও পাৰো যে ত' সেইকাৰণে মানে মোৰ মোৰ মতে মানে মোৰ মই মাঘ বিহুতটো মোৰ অতিকৈ প্ৰিয় মানে। যিহেতু আমি তাতে অ', জ হয় জল মানে যিহেতু ভোগালী বিহু বুলি কোৱা হয়। তোমাৰ সেইকাৰণে মানে মা বিহুতটো বেছি ভাল। কওঁ হয়। আৰু তুমি দ কি ভাবা এই বহাগ বিহুৰ গৰু বিহুৰ গৰু বিহুতটোও বহুত উল্লেখ গুৰুত্বপূৰ্ণ অংশ। হয় নে?
হয় হয় থিকে কৈছা মানে বহাগ বিহুৰ যিকেইটা বহাগ বিহুক আমি সাত বিহু বুলিও কওঁ দিয়াচোন। সেই সাত আহ । হয় সাত দিনৰ যিটো প্ৰথম বিহুতটো হ'ল সেই বিহুতটো হ'ল গৰু বিহু, গৰু বিহুৰ দিন দিনটো মানে বহুতে উল্লেখযোগ্য যিহেতু এইটো আমাৰ বহাগ বিহুৰ আৰম্ভণি হয় । সেইদিনা গ আমাৰ আ । আমি গৰু গৰু বিলাকক আমাৰ লক্ষী বুলি ভাবো নহয়, আমি গৰুক আমি পূজা কৰো লক্ষী হিচাপে। আৰু সেই দিন আমি দিনটোত আমি গৰু বিলাকক পূজা কৰোঁ । ৰাতিপুৱাই গৰু গৰুবোৰক লৈ যাই আহ এ । বিললৈ আহ বা পুখুৰী লৈ তাতে গা ধুৱাই আৰু তেওঁলোকক ঘাঁহ খাবলৈ এৰি দিয়ে। অ আৰু তাৰ পিছত উম তে গধূলি যেতিয়া চৰাই পিনে ঘৰলৈ লৈ আহে টি এতিয়া ধুনাকে ধূনা দি পিনে জুইৰ সন্মুখত, তেওঁলোকক পূজা কৰি আহ মা লাও বেঙেনাৰ মালা পিন্ধাই আৰু তেওঁলোকক আমি যেনেকে কওঁ ন যে, লাও বেঙেনাৰে তেওঁলোকক মালা পিন্ধাই পিনে আহ বিচি দিয়ে যে লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা। মায়েৰ সৰু বাপেৰ সৰু হয় । তই হবি বৰ গৰু এনেকে হয় এনেকে কৈ পিনে মানে আমি সকলোৱে মানে । বছৰটো আমাৰ নতুন বছৰটো আৰম্ভণি কৰো আৰু সেইদিনাখনৰ পৰাই মানে বহুত । বিশ্বাস কৰে যে বিচনী আহ বিচনী সেইদিনাখ পৰাই ব্যবহাৰ কৰা যায় তেতিয়ালৈকে গৰু গৰুক আহ হয় বিচনীৰে বিচি দিয়া নাযায় তেতিয়াৰ পৰা আমাৰ বিচনী ব্যৱহাৰ কৰা নাযায়। আৰু যেতিয়া তেওঁলোকক বিচনীৰে ভালদৰে বিচি আদৰ সৎকাৰ কৰা যায় তাৰে পিছৰ পৰাই আমি বিচনী ব্যৱহাৰ কৰা আহ আৰম্ভ কৰোঁ।মানে সেই দিনটো আমাৰ অতিকৈ মহত্বপূৰ্ণ দিন বুলি ক'ব পাৰো আমি, আৰু তাৰপিছত আহে মানুহ বিহু বাৰু মানুহ বিহুৰ বিষয়ে তুমি কি জানা?
অ মানুহ বিহু ত দিনাখন আমি আহ গা পা ধুই আমি ডাঙৰৰ আৰ্শীৰ্বাদ ল ডাঙৰৰ আৰ্শীৰ্বাদ লওঁ, ডাঙৰ সেৱা কৰো ডাঙৰৰ আশীৰ্বাদ লওঁ আৰু ইজনে সিজনক বিহুৱান যাচো। আহ মানুহ বিহুৰ দিনটো মোৰ ভাল লাগে। সেইদিনা যিহেতু সেইদিনাখননৰ পৰাই মানে অ ত ক সেইদিনাখন দ্বিতীয় দিনা হয় নেকি? দ্বিতীয় দিনা হয়। অ ত হা ত। স সেইটো মানে অ অতি ভাল লাগে সেইদিখন মানে অতি আহ মনোমোহা আৰু। আৰু মই ভাবো কিন্তু আজিৰ এই মানে আজিৰ এই আজিকালি যেন চহৰত তোমাৰ বিহুৰ ভিতৰত যোনটো মাঘ বিহুৰ যোনটো উল্লাস, মই তুমি কি ভাবা যে গাঁৱত বেছি উল্লাসেৰে পালন কৰা হয় নেকি? যোনটো আমি চহৰ বোৰত তেনেকে দেখিবলৈ নাপাও যেনেকে গাঁৱত তোমাৰ পথাৰত চবে মে মেচি ভেলাঘৰ সাজি ৰাতি তাতে থাকে, বহুতে ত মানে বহুতো উল্লাস মে পালন কৰে যিটো বস্তু সেইটো বা তোমাৰ জেওৰা চুৰ কৰা বা হাঁহ চুৰ কৰা এইবোৰ বস্তু আমি যেন কৰ'বাত চহৰত বিলুপ্ত হৈ পৰিছে। তুমি কি কবা ইয়াৰ বিষয়ে?
হয় এইটো এইটো এটা সচা কথা কৈছা মই অকল মান বিহুৰ কথাটোয়ে নকওঁ, কিন্তু মই ভাবো যে আহ আজিকালিৰ সময়ত চহৰত মানে গোটেই বিহুৰ যিটো আনন্দ উল্লাহৰ পৰিৱেশ সেই গোটেই বিহুৰ আনন্দ উল্লাহৰ পৰিৱেশটোয়ে চহৰত বিলুপ্ত হৈ পৰিছে। কাৰণ আগতে যেনেকে মানুহবোৰে অ বিহু উৎসৱটো পালন কৰিছিলে, আজিৰ সময়ত মানে সেই আনন্দ উল্লাসটো দেখা পোৱা নাযায় । আজিকালি সকলোৱে নিজৰ জীৱনত ব্যস্ত হৈ থাকে সেই ব্যস্ততাৰ মাজত মানে অলপ সময় যদি নিজৰ আনন্দ উ উলাহৰ বাবে বা নিজৰ আহ সংস্কৃতিটোক বচাবৰ কাৰণে ওলাই তেতিয়া মানে মই ভাবো যে, আমাৰ আহ দেশখন বহুখিনি আগবাঢ়ি যাব চহৰত সেইটো বস্তুতটো আমি দেখা নাপাওঁ, কিন্তু গাঁৱত আহ এতিয়াও সেই সংস্কৃতিটো মই ভাবো যে বজাই ৰাখি দিছে কাৰণ গাঁৱৰ মানুহবোৰে গাঁৱৰ থা থৰুুৱা যিবিলাক বৃদ্ধ মানুহ আছে সেই মানুহবোৰে এতিয়াও মানে এই বিহু অ এ বিহু যিটো উৎসৱ আছে, সেই আমাৰ বিহু উৎসৱটো ভালদৰে পালন কৰাত তেওঁলোকে আগবাঢ়ি আহে বা আগভাগ লয়। আহ তেওঁলোকে এই বিহুৰ সময়ত ৰঙালী বিহুৱে হওক, আহ বা কঙালী বিহুৱে হওক বা ভোগালী বিহুৱে হওক যিকোনো বিহুৱে নহওক বা সকলোবোৰ বিহু ভালদৰে আহ মানে পালন কৰে ইজনে সিজনৰ লগত মিলা প্ৰ্ৰীতিৰে থাকে নিজৰ আহ মনৰ ভাৱৰ আদান প্ৰদান কৰে ডাঙৰে সৰুক আশীৰ্বাদ দিয়ক সৰুৱে ডাঙৰ মানে আশীৰ্বাদ লয়, আৰু ভোগালী বিহুৰ সময়ত ইজনে সিজনৰ ঘৰত গৈ পিঠা পনা খায়, লাৰু খায়, আৰু তেওঁলোককো নিজৰ ঘৰলৈ বিহু খাবলৈ মাতে, মই ভাবো যে গাঁৱত এই পৰিৱেশ তো এতিয়াও আছে, কিন্তু চহৰত বহুখিনিয়ে মানে এই পৰিৱেশটো বিল বিলুপ্ত হৈ গৈছে।
হয় দেই ঠিক কথা কৈছা তুমি, আচ্ছা বাৰু কাতি বিহুক যিহেতু কঙালী বিহু বুলি কয়, কাতি বিহুৰ দিনাখন আমি তুলসীৰ তলত বা তোমাৰ হেৰি পথাৰত গৈ চাকি বন্তি জলাও, যিহেতু কয় যে তুলসীৰ তলত তলে মৃগ পহু হৰে বুলি কথা এষাৰ আছে যে, হয়, তুমি কি ভাবা যে কাতি বিহুৰ উ বিশেষত্বটো কি মানে, কাতি বিহু আমি কিয় পালন কৰো?
কাতি বিহুৰ বিশেষত্ব হ'ল যে আমি লক্ষ্মী আইক যেনেকৈ পূজা কৰোঁ, সেই কাতি বিহুৰ দিনাখন আমি আমাৰ ভঁৰাল আ বা আমাৰ শস্যৰ যিখিনি আ' আমাৰ আ' ঠাই থাকে, সেই সকলোবোৰ আমি পূজা কৰোঁ আৰু তুলসী মাক আমি আহ পূজা কৰো যাতে আহ আমাৰ আহ তুলসীৰ ওচৰত পুতি জ্বলাও, আহ পূজা কৰো, আৰু আমাৰ যিখিনি ধাননি পথাৰ থাকে, গাঁৱত এ এতিয়াতো চহৰত নাথাকে দিয়চোন, গাঁওবোৰত যিবোৰ ধাননি পথাৰ থাকে, তাতে সেই গাঁৱৰ মানুহবোৰে গৈ পিনে আকাশ আকাশ বন্তি জলাই, যত মানে তেওঁলোকে পূজা কৰে যে অনাগত দিনত তেওঁলোকৰ শস্যবোৰ ভালদৰে উৎপাদন হওঁক, একো, হ মানে, কীট পতংগই যেন কম শস্য নষ্ট কৰিব নোৱাৰে আৰু অনাগত দিনত যেন এই, অ শস্যবোৰৰ মানে উৎপাদনৰ ক্ষেত্ৰত অ' অ' উৎপাদনৰ ফলত মানে তেওঁলোকৰ যথেষ্টখিনিয়ে লাভ হওঁক, যাৰ ফলত তেওঁলোকে আকৌ নিজৰ, অ' যিখিনি উৎপাদন এতিয়া কৰিছে তাতকৈ আৰু দুগুণ উৎপাদন কৰিব পাৰিব, সেই ভাবি পিনে তেওঁলোকে মানে এই কঙালী বিহুটো, অ' উৎযাপন কৰে।
হয়-হয়, হয়-হয় ঠিক কথা কথা কৈছা দেই তুমি। আহ আমি যিহেতু চহৰত আমি দেখিবলৈ পাও বহু মানুহে, যিহেতু পথাৰ নাপায় তেনে তেওঁলোকে এই তুলসীৰ তলতেই, আহ সেৱা কৰি অলপ কাতি বিহু আহ পালন কৰে আৰু, আহ হয়। আৰু আমাৰ সকলোৰে দায়িত্ব আছে দিয়াচোন বিহুৰ পৰম্পৰা আৰু সংস্কৃতি সংৰক্ষন কৰাটো।
হয়, ঠিকেই কৈছা দেই, আমাৰ সকলো সকলোৱে এই সংস্কৃতিটো মানে ৰক্ষা কৰাৰ বাবে আগুৱাই আহিব লাগে।
হয় যিহেতু, আৰু বিহু যিহেতু অসমৰ গৌৰৱ আমি ইয়াক সন্মান আৰু মৰ্যাদাটো পালন কৰা উচিত।
হয়, ঠিক আছে বাৰু আজ আজি মানে তোমালোকে এই বিষয় কথা পাতি মোৰ বহুতে ভাল লাগিল।
হয়, ঠিক আছে, আজিলৈ ধন্যবাদ বাৰু।হয়।